অঁ এ আছো এনেই আছোঁ।
ভাত খালানে নাই?
খালো খালো।
কিহেঁদি খালা?
আজি আজি তু- তৈমাৰ এ আজি তোমাৰ কিবা কিবি বনালো ৰবা, বন শাক কিবা কিবি এনেকে বনালো। অঁ ঘৰুৱা অঁ শাকে বনালো আজি, এই মধু ফুলেং আছে। ছিল মধু ফুলেং তেনেকে মাছ দি পেলাই বনালো।
অঁ অঁ ভালে কৰিলা দিয়া আমাৰো ঘৰত আজি ঢেকীয়া আনিলোঁ- ওচৰতে হৈ আছে যে, তুমি যে আমাৰ ঘৰলে আহোতে দেখিছাই নহয়। আমাৰ যে এইখিনি বাটতে হৈ থাকে তাৰ পৰা আনি কণী দি ভাজিলো, তাৰ পিছত অকল- লাও আক তাৰ পিছত ৰঙালাও গুটি এনেকে খাৰ দি পেলাই মাছে দি- তেনেকে আজি ঘৰুৱা বস্তু খাইছোঁ গম পাইছা।
অঁ অঁ ৰঙালাও গুটিতটো তেনেকে খাব পাৰে ন অঁ অঁ।
অঁ পায় নহয় তোমাৰ ৰঙালাও গুটিটো তুমি হেৰি কৰি দিব পাৰা নহয় হেৰি গুচাই পেলাইও খাব পাৰা নহয়।
অঁ অঁ ন এনে এনে ভাজি পেলাই খাইছোঁ বাৰু।
উমঁ উমঁ তেনেকে খাব পাৰা দি দিব পাৰা অঁ। দিব পাৰি চব দিব পাৰি। আচলতে কি জানা? হেৰি যে ৰঙালাও এনেই গুটিটো যদি ভাজি পেলাই তুমি উলিয়াই পেলাই যদি চাটনিও বনাই খোৱা, তেনেকে কেও খাই ভাল লাগে, মই মানে আলহী এঘৰতহে খাইছিলো। বাদামৰ লগত মিলাই পেলাই দিছিলে, বা তেতিয়া কৈছে এইটো চাটনিটো খাই ইমান ভাল লাগিছিল। তেতিয়া মই সুধিছিলো, মানে কি কি দি বনাইছে বাদামটো ধৰি ল ধৰিব পাৰিছো ন। বেলেগ বস্তু ধৰিব পৰা নাই যে, কৈছে এনেকে এনেকে অমুক অমুক দি পেলাই বনাইছো। অ' ইমান ভাল লাগিছে খাই পেলাই।
বাদাম মিক্স দিয়ে মানে, গুটিটোৰ লগত বাদাম মিক্স দিয়ে আৰু। অ' বাদামৰ এনেই খাই পাইছো।
অ' বাদামত
বাদামৰ এনেই খাই পাইছো বাৰু, বাদামৰতো হে বাদামৰো অলপ বেছি খাব নোৱাৰি চাবাচোন আমুৱাই
অ' ন আমুৱাই যাই তোমাৰ, অ' অ' অ' ভাল লাগিব ভাল লাগে উম ভাল লাগে খাই চাবাচোন বহুত ধুনীয়া লাগে। হেৰি নহয় গৰম বন্ধতে এতিয়া আমাৰ মানে ওচৰৰ পৰা মানে ফুৰিব যাওঁ বুলি কৈছিলে, তোমাৰ তিনিচুকীয়াত যাব আৰু, তিনদিনীয়া কৰিম বুলি ভাবিছে। তাৰপিছতে ঘৰৰ মানে তুমি আমাৰতো জানাই ফেমিলি টো ডাঙৰ আৰু হয়। এ তোমাৰ আল ল্ট্ৰা বাছ এখনকে মানে ঠিক কৰিব। চবে কৈছে মানে এ চি থাকাই ঠিক কৰো নেকি বুলি কৈছে গৰম যে বেছি যি হয় নহ'লে অসুবিধা হ'ব যে। তেওঁ সিহঁতে মানে কৈছে তাকে তোমালোকও যদি ঘৰ যদি পৰিয়ালটো যায়। তেনেহ'লে বোলো খবৰটো বোলো দি থৈ দিওঁ, আৰু কোনোবা কোনোবা যায় যদি ক'বা, কাৰণ ডাঙৰ বাছ নিব যেতিয়া মানুহ অলপ যাব
লগ যাব অ' অ' যাব নহয় মানুহ ওলালেহে আকৌ হেৰি গাড়ীখনৰ পইচাটো
অ' সেইটোয়ে সেইটোয়েই গাড়ীখনতে তোমাৰ মিনিমাম পঞ্চল্লিশ হাজাৰ মান টকা এটা তোমাৰ ল'ব। কাৰণ তিনিদিনীয়াকে যাম যে আমি হয়, আৰু তিনদিন য়াকে মানে কি হ'ব প্ৰথম দিনাখন তোমাৰ এনেকে আমি যদি যাওঁ ধৰি ল যোনদিনা যাম, সেইদিনাখন আমাৰ আমি ইয়াৰ পৰা ৰাতিপুৱা ওলাই দিম গ'ম পাইছানে, দিনতে যাম মান দিনৰ ভাগত আৰু, দিনৰ ভাগত গ'লে ধৰি লোৱা আমি ধুনীয়াকে তিনিচুকীয়া পালোগৈ।, তাত আমি ৰুম লৈ ধুনীয়াকে থাকি দিলোঁ। কোনোবো থান-চানতো থাকিব পৰা যায়। অ' অ' থাকিম, থাকি পেলাই পিছদিনাখন ৰাতিপুৱাই টিলিঙা মন্দিৰত সোমাই মানে তাৰ পৰা আমি শিৱসাগৰলৈ ওলাই দিম। শিৱসাগৰলৈ ওলাই দিয়া পিছত মানে শিৱসাগৰত হেৰি বিলাক চাম ন। তাৰ যিবিলাক আছে ধৰি ল, বস্তুখিনি চাই কৰি লৈ পেলাই আমি আহো তে আকৌ যোৰহাটৰ ঢেকিয়াখোৱা নাম ঘৰটো
অগ্নিনাথ মন্দিৰ আছে তাৰপিছত তোমাৰ অ' তলাতল ঘৰ ৰংঘৰ অ'
শিৱদৌল জয়দৌল ন, গোটেইখিনি চাওঁতে তোমাক কেইদিন লাগিবই নহয় হয়নে নহয়? চাই পেলাই মানে সেইদিনাখন আকৌ শিৱসাগৰত তে থাকি দিব। থাকি দি তেতিয়া পিছদিনাখন ধৰি লোৱা আকৌ ৰাতিপুৱা আহিব নহয় আহোঁতে ধৰি ল ঢেকীয়া খোৱা নাম ঘৰ হয়, তাৰপিছত সেইখিনি চাই পেলেই মানে ধৰি ল সেইদিনাখন পাবহি আৰু ধৰি ল ৰাতিহে পাবাহি আৰু। নাযায় আমাৰ মাজুলীলৈ নাযায় মানে কি হ'ল মাজত তে মানে মাজুলীলৈ আমাৰ আইসকল খিনি গ'লেই যে গৈ আহিল মানে সেই সেইকাৰণে কৈছে এতিয়া মাজুলী নাযাও আৰু এতিয়া এইখিনি চাই আহো
নহয়, মাজুলী তোমাৰ যোৰহাটৰ পৰা মাজুলী ত পাৰ নোহোৱাকে আকৌ মাজুলী সত্ৰখন এইফালে কলিয়া পানী লৈ আহিলে নহয়। তাৰমানে তাত পানী পানী হয় যে কেতিয়াবা সত্ৰখন তাত মানে নাথাকিবগৈও পাৰে।
অ', সোমাই পেলাই চাই আহিব।
অ কিন্তু সেই এ অ তুমি যদি যাও বুলি ভাবা কলিয়াপানী সত্ৰখনলৈ যাবা
অ', সেইখনতো চাব পাৰা মানে কি গোটেইখিনি কৈছে আলোচনা কৰি মানে কাৰ কি সুবিধা অসুবিধা মিলি পেলাই এটা সময় উলিয়াই লয় কি কি চোৱা যায় গোটেইখিনি মানে ধৰি লওক বহি কয় যদি আলোচনা কৰি আমি‌ মানে ভাবি‌ লও তেতিয়া মানে আমি ভা বোলে কম গাড়ীখনক তেতিয়া মানে এটা মানে আমি ডিমাণ্ড কৰিব পাৰো যে আমি ইমানখিনি বস্তু চাম তোমাক ইমান খিনি দিলে হয় নে নহয় হয় তুমি আকৌ এখন গাড়ী ঠিক কৰি পেলাই যাব নোৱাৰা নহয়। কাৰণ বেলেগ বেলেগ দুখন তিনিখনমান গাড়ী চাইহে তুমি এখন গাড়ী ঠিক কৰিব পাৰিবা ন। ড্ৰাইভাৰ বিলাক বা কেনেকুৱা হয়নে নহয়? সেইটো কাৰণে আৰু মানে গৰমটো উম। অ', যিহেতু এতিয়া গৰমটো ইমান বেছি হয়নে নহয় গৰমত যাব হলে তোমাক এ চি লাগিবই।
লাগিব।
তুমি নহলে দিনটো যাবলৈ অসুবিধা আৰু নহ'লে এনেকুৱা বন্ধও আজিকালি নোপোৱা যে।
পোৱা নোপোৱা উম, গৰম বন্ধতে মানুহখিনিয়ে চবে লগ হৈ পেলাই যাও বুলি ক'লে পাৰে কিন্তু। আৰু হেৰি আৰু কি জানানে মোৰত আহে গাও মো ঘৰত আলোচনা কৰি পেলাই জনামেই বাৰু তোমাক কিন্তু মানে হেৰি এই যদিহে মানে তেনেকে যোৱা যায় মানে সিফালে যি আছে
অ' অ' অ গোটেইখিনি চাই আহো। অ' অ' সেইটোয়ে অ একো কথা নাই। মানুহখিনি যিহেতু বন্ধতে থাকে ন।
অ', সেইফালে তোমাৰ হেৰি যে আছে দেওপানী
অ', দেওপানী মন্দিৰ দেওপানী মন্দিৰটো মানে বেলেগ ফালে গুচি যায়গৈ যে তোমাৰ দেওপানী মন্দিৰ। ত সেইটো কাৰণে মানে দেউপানী মন্দিৰত তোমাৰ মানে অলপ মানে বেলেগ এটা চাইড হৈ যাব গ' লাগে। গম পাইছা সেইটো কাৰণেহে দি অ সেইখিনি পাৰিবা সেইখিনি পাৰিবা উম, উম, পাৰা যাব অ আজি তোমাৰ বাটটোতে পোৱা যায় ন?
অ', আকৌ এতিয়া হেৰি যে লাচিত ময়দান খোল তাতে যোৰহাটত ন?
উম, উম, সেইখিনি চাই আহিব পাৰা যাব কাৰণ আমি যোৰহাটত যিহেতু সোমামেই ন? মানে কি যোৰহাটত হে সেইকাৰণে মানে দিনৰ ভাগত আমি যোৰহাট চোৱাকে লৈছো কাৰণ যোৰহাটত আমি এতিয়া ঢেক‌ কেইখন নামঘৰতে সোমাও হয় নে নহয়? বাকি যে কিবা আছে যোৰহাটত আমি সেইখিনি কেতিয়াও যোৱা নাই। মইনাপুৰীয়া নামঘৰ বুলি আছে অ' সেইটোও বোলে ভাল লাগে কৈছে মানে দুগৰাকী মান আইশ সকলো যাব মানে মাহঁতৰ লগৰ আৰু তেওঁলোকে কৈছে একেবাৰে যাও যদি ভালো অ গৈছে যদি মানে সুবিধা অনুযায়ী চব চাই হ মানে কি জানানে আজি আজিকালি মানে চৰকাৰী স্কুলৰ এনেকুৱা হৈছে তোমাৰ মাৰ্চ মাহত কোনো বন্ধ নাথাকে তোমাৰ পৰীক্ষা বহি চহি চাব লাগে যে আৰু মানে স্কুলত থাকিবই লাগে কাৰণে তেনেকে ছুটি পোৱা নাযায় সেইটো কাৰণে জুলাই মাহটো চব বেই মানে বন্ধ পাই যে সেইটো মানে জুলাই মাহতে যদি আমি গৈয়ে আহো কাৰো মানে একো অসুবিধা নহয় আৰু গৰমতটো আৰু অকণমান সয্য কৰিব লাগিব এ দিয়াচোন কা ন ফুৰিব যাম যেতিয়া ন সকলোৱে সেইটো সহ্য কৰিম আৰু বোলো আৰু গৰমটো সেই বুলি ভাবি পেলাই মই বোলো তোমাকো জনাও আৰু তোমালোকৰ ওচৰত যদি কোনোবা যায় সেইখিনিকো জনাবা যদি কোনোবা যায় ন খু অসুবিধাটো একো নাপায় ধৰি লো গোটেইখিনি মানুহে আমি ধুনীয়াকে যাম আৰু থা কা খোৱা সুবিধাটো আমি হয়তো হোটেল ল'ম নহ'লে
অ তাকে এই উম অ অ তাকেইতো হেৰি এহ ডি ব্ৰুগড়ৰ সেইফালে নপৰিব জানো অ সেইফালে জগন্নাথ জগন্নাথ মন্দিৰো আছে বোলে তাৰমানে কি কৰিবা জানা জেগা খিনি তোমালোকে ক'ত ক'ত যাবা গোটে জেগা খিনি তোমালোকে বহী এখনত লিখিবাচোন সেই হিচাপে ড্ৰাই উ উম মানে গাড়ীৰ মালিকক এনেকে ক'ব লাগিব যে আমি অমুকত অমুকত যাম তে তেওঁ তেতিয়া বোলে দিন লাগি
অ কি কথা উম অ মানে ধৰি লওঁ চোৱা আমি এতিয়া কিছুমান জেগা চাই আহিছো অ এতিয়া আমি কিছুমান জেগা চাই আহিছো অ উম লগত যোৱা মানুহখিনি অ সেইটোৱে আমাৰ লগত যোৱা মানুহে চোৱা নাই অ সেইটোৱে সেইটো কাৰণে মানে মই মানে কি কৈছো অ মই মানে কি কৈছো গোটেইখিনি মানুহে যদি আমি একেলগে কথাখিনি আলোচনা কৰো ন যে বহি পেলাই যদি আলোচনা কৰো তেতিয়া আমি গোটেই খিনিয়ে মানে এটা মানে ক'ব পাৰিম যে অমুক অমুক জেগাত যাম আৰু তাৰ পিছতহে আমি মানে মাল গাড়ীৰ মালিক জনক ক'ব পাৰিম ন যে আমি অমুক অমুক জেগাত যাম ইমান খিনি যাম কিমান হয় কি কথা গোটেইখিনি আলোচনা কৰি পেলাই যিহেতু আমাক গাড়ীখনো ভাল লাগিব ত দূৰত যোৱা কথা নতুন গাড়ীত নগ'লে নহ'ব নহয় কেতিয়াবা কিছুমান গাড়ীত তোমাৰ ইমান অসুবিধা হয় তোমাৰ গাড়ীৰ চোকাটোৱে প্ৰব্লেম হৈ যায় ন তেনেকুৱা এটা অসুবিধা হয় যে সেইকাৰণে মানে গ'লে নতুন গাড়ীতহে যাম অ আৰু আই সকলো যাব ন তেওঁলোকে মানে আৰু চোৱা আইসকলে মানে হোটেলতকে মানে নামঘৰ বিলাকত যে থাক কিবলৈ যে জেগা থাকে তেনেকুৱা জেগাত থাকিব ভাল পায় তেনেকুৱা জেগাত মানে থাকি অ নকৰিব আমি মানে কি ভাবিছো জানা দিনটো মানে ধৰি লোৱা আমি জ ক'ৰবাত নহয় ক'ৰবাত কিবা এটা খালো ৰাতিৰ সাঁজটো আমি নিজে বনাম গৈ
বনা অ বনাই খালে মানে কি হ'ব আমি খাই বৈ পেলাই তেতিয়া হোটেলত থাকি দিম তেওঁলোকৰ লগতে আমি খাই বৈ তেওঁলোকে বনোৱা কৰা
অ তেনে তেওঁলোকে বনাব আৰু যদি ভাল ৰুম হয় আমি তাতে থাকিলো নাম ঘৰতে ন গোটেইখিনি মানুহ যদি একেলগে থাকা যায় অ তেনেকুৱা এটা পৰিৱেশত থাকিও ভাল লাগে দিয়াচোন ইমান খিনি মানুহ ন
অকলে তুমি যদি তিনিদিন চাৰি দিন হোটেলত থাকিবলে যোৱা আকৌ খৰচতো বাঢ়ি যায় নহয়।
অঁ বহুত খৰচটো বাঢ়ি যায় আমি সাধাৰণ মানুহ ন, আমাৰতো ইমান ধৰি ল পইচা পাতি বহুত বেছিও নাথা কে ন খৰচ পাতিৰ কাৰণে, আৰু এজন এজন মানুহৰ নামত তোমাৰ চাৰি পাঁচ হাজাৰ টকা এটা লাগেই ক'ৰবাত যোৱা নামত হ'লে, হয় নে?
অঁ আকৌ হোটেলোতো থকাতো বোলে খৰচটো বাঢ়ি যাব গৈ, আৰু তু মি এতিয়া চোৱা এ এ এহ হোটেলত এটা ৰুমততো তুমি চাৰি পাঁচ
অঁহ অঁহ সেইটোৱে নোৱাৰা নোৱাৰা। তুমি অতি বেছি পাৰা যদি তিনিটা নিজৰ পৰিয়ালটোহে পাৰি বা হয় নে নহয়, আৰু বেলেগৰ লগত থাকিবও অশা ন্তি এটা হয় দিয়াচোন ন, কিন্তু আমি যদি তেনে এতিয়া যদি নামঘৰতে ৰুম দুটা ল'লো, মতা খিনি এটা ৰুমত থাকিলে মাইকী মানুহখিনি এটা ৰুমত থাকিলো। তেতিয়া একো অসুবিধা নহয়। চবে থাকিবলৈ সুবিধা পালো, উম মতা মানুহ যাব। ভাল হ'ব ন, মাৰ নামঘৰতে তেনে আৰু তাত থাকা জেগা বহুত আছে নহয়। তেনেকুৱা সুবিধাও আছে, এইটো চাইডে। আগতে যা লৈই যাম আওঁ আৰু গাড়ীতে যাব যে তিয়া আমাৰ প অসুবিধাও নহয় একো ন, তাকেই কৰিম দিয়া নহ'লে। মই বাৰু তোমাক ধিৰে জনাম ধুনীয়া জনাম, তুমিও আহিবা ‌বাৰু ন কথ থা খিনি আহিলে আলোচনা কৰিম আৰু চবে মিলি পেলাই অঁ অঁ বাৰু হ'ব দিয়া ন, অঁ উম।